অঁ' শু- প্ৰভাত।
শুপ্ৰৰভাত।
আপোনাৰ এনেই খবৰ ভালনে?
অঁ' ভাল, আপোনাৰ?
অঁ' মোৰো ভাল পিছত- ঘৰত পৰিবাৰ সদস্য চব কেনেকুৱা, ভালনে চবে?
ভালে আছে। আপোনাৰ?
অঁ' মোৰৱে ভাল আছে। পিছত নাস্তা কৰিলে, ব্ৰেকফাষ্ট কৰিলে?
অলপ আগতে ভাত খাই দিলোঁ ডাইৰেক্ট।
অঁ' কি দি কৰিছে আপুনি?
অঁ' মানে ব্ৰেকফাষ্টটো দালি আৰু দালিৰ লগত মানে কি কয় জালাই কুমুৰি কোমোৰা সেইটো হে দি বনাইছিলোঁ মই।
অঁ' আপুনি নিজে বনাইছিলে নেকি?
হয় হয়।
বা তে দে নিজেও বনাব পাৰে ল'ৰা মানুহৈ যে বনাব পাৰে এইটো কিন্তু বহুত ভাল কথা দেই।
হয়।
আজিকালিতো ধৰি লওক ছোৱালী মানুহে বনাই ন' চ'ব। ল'ৰা মানুহ বনাই। এনেকুৱা নহয় যে নবনাই মানে কম বনায় আৰু ধৰি লওক ল'ৰা মানুহ বিলাকে কামত চামত যায় না।
হয়।
কিন্তু আপুনি যে মানে বনাই যে সেইটোয়েই মই ভাবিলোঁ।
হয়, বহুত, অঁ। বহুত ভাল হৈছে মানে কোমোৰা কোমোৰা আৰু দালি দি বনাইছিলোঁ একেলগে ভালেই হৈছে। আপ-আপুনি খাই পাইছেনে এনেকুৱা?
নাই পোৱা, মোকো একদিন ৰেচিপিটো এতিয়া ক'ব পাৰিবনে আপুনি যে কেনেকা বনাইছিলে কোমৰা দালি দি কেনে চব্জিটো? ৰেচিপিটো মানে অলপ মোক ক'লে ভাল হয় মইয়ো চেষ্টা কৰি চালো হয়।
অঁ' ইজিটো মানে এটা কোমোৰা কিবাটো, উমঁ' পুৰাত নোহোৱা জালাই কুমোৰা না কি কয়? সেইটো ল'ব লাগিব ফাষ্টততে। তাতে মানে এইটো কাটি কেনে ডাঙৰ ডাঙৰকৈ কাটিব লাগে মানে সৰু পিছ কৰিব নালাগে একদম ডাঙৰ ডাঙৰ মাংসৰ পিছ দৰে। সেনেকুৱাও কৰিব লাগে। তাৰপিছত এইটো অলপ পিঁয়াজ আহ' জলকীয়া কিবা কিবি দি কিনে অলপ ফ্ৰাই কৰি ল ল'ব লাগে কোমোৰাটো।
হয় হয়।
ধৰি লগ ফ্ৰাই হ'লেই মানে তা তাতে দালিটো দি দিব লাগে অলপ আৰু দালিটো অলপ ফ্ৰাই কৰি কিনে মানে জমাকৈ ফ্ৰাই কৰিকেনে অলপ পানী দি কেনে অঁ'- মোটামুটি আধা ঘণ্টামান উতলি হ'ব দিব লাগে। তাতে মানে নিমখ লাগিলেই হৈ গ'ল আৰু এইটো আঞ্জা। সোৱাদ লাগে বহুত ভাল হয় মানে।
হয় হয়।
আপুনি কেতিয়াবা খাই চাব।
অঁ' ভাল লাগিছে, চিম্পল দিছ হয়, তোমাৰ চিম্পলত মানে উমঁ' সাধাৰণ হয় কিন্তু সাধাৰণতো মানে এইটো অসাধাৰণ আৰু ক'ব গ'লে।
হয়, ইমান টাইমো নালাগে এইটো মানে হয়।
ভাল লাগিছিলো শুনি কেনে মানে আৰু খোৱাটো মানে খাদ্যটো মানে ইমান বেছি হেভিও নহয় মানে।
হয়।
মানে হালকা ফুল্কা খাদ্য হয় যোনটো মানে গৰম দিনত ধৰি লওক পচন্দ কৰিবলৈ ভাল হয় বা খাবলৈ ভাল হয়।
হয়, হয়।
আপোনালোকৰ তাত বতৰ কেনেকা?
আ, যোৱাকালি বৰষুণ দিছিল। আ, এতিয়াও অলপ অলপ বৰষুণ দিউ দিউ হৈছে আৰু
অ', আমাৰ ইয়াতোতো পুৰা গৰম। যোৱাকালি বৰষুণ দিয়া নাই আমাৰ ইয়াত। অলপ অলপ এনেই বিজুলী ঢেৰেকণি কৰিছিলে। কিন্তু বৰ ষুণ দিয়া নাই। পিছত এতিয়া ইমান ৰ'দ ওলাইছে। মানে বহুত ৰ'দ ওলাইছে আমাৰ ইয়াতে, বহুত গৰম।
অ'। মানে আজিকালি বতৰ গৰমটোতো ক'বাই নালাগে।
ঠাণ্ডা বতৰ কৰি থলেও নো কি কি হ'ল? মানে ঠাণ্ডাও কৰি থলে মানে ভিতৰে ভিতৰে তেও গুমগুমীয়া কিন্তু গৰম থাকেই।
হয়। অ', আপুনি কি ভাবে যে এইকেইটা আজিকালি মানে বহুত গৰমৰ, গৰম বাঢ়ি গৈছে মানে। কিহৰ কাৰণে হয় বুলি ভাবে আপুনি?
এইটোৰ কিহৰ কাৰণে মানে কি, প্ৰাকৃতিক বস্তু না এইটো।
হয়।
টো মানে, উম, মই নিজে কেনেকে ক'ম আৰু কেনেকে বাঢ়িলে? এইটো প্ৰাকৃতিক বস্তু হয়। এইটো ধৰি লওঁক নিজৰ হিচাপত নিজৰ হেৰিত ওলায় আৰু বাঢ়ে, কমে। সেইবিলাক। সেইটোৱে আৰু। আৰু গৰমৰ দিনততো গৰম দিবই।
হয়, হয়।
এইটো যে জুলাই আপোনাৰ, আগষ্ট বাকী আছে। ছেপ্তেম্বৰ বাকী আছে। বে কিমান গৰম, এইবিলাক মাহত আৰু গৰম। বহুত গৰম এইবিলাক মাহত। এ সেনেকা নহয়, সেইবুলি যে ছেপ্তেম্বৰত গৰম, এইবিলাক খালী জুলাইতে গৰম দিছে বা ছেপ্তেম্বৰতে গৰম দিছে। এনেকা নহয়। এতিয়া আৰু দুই, তিনি মাহ গৰম আছেই আপোনাৰ।
হয়, আপুনি ঘৰত এতিয়া আছা গোৱালি গৰু বা হাঁহ-কুকুৰা পোহে নেকি?
হয়, হয়। মইতো ভাল পাওঁ। এইবিলাক মানে পুহিলেও মানে আপোনাৰ ধৰি লওঁক বহুত হেৰি লাভ হয় আৰু। আৰু আপোনাৰ বহুত হেল্প হৈ যায়। ছাগলী, হাঁহ, কুকুৰা, পাৰ পুহিলে।
হয়, হয়। অ', কি কি দানা দিয়ে, কি কি খোৱায় মানে ছাগলীক?
এ ভুচি আছে নহয়।
হয়।
ভুচি বুলি কয়। ভুচ চি খোৱাওঁ, আকৌ বন্ধাকবি পাত, বন্ধাকবি পাত খোৱাওঁ। আপোনাৰ ধৰি লওঁক, এ হেৰি কি কয় নহয়, আৰু এটা যে এ, আপোনাৰ কঠাঁলৰ পাত খোৱাওঁ। কলগছ কল পাতো খোৱাওঁ, সেনেকুৱা আৰু। ছাগলীবিলাকতো এইবিলাকেই খায় ন?
হয়।
আপোনালোকে পোহে নেকি? আপোনালোকে ছাগলী তাগলী পোহে নেকি?
মোৰ আৰু ঘৰতে ছাগলী নাই। হাঁহ অলপ আছে, আৰু মুৰ্গী আছে অলপ।
হয়, হয়।
ঘৰতেই মানে, বেছিকৈ নহয়, ঘৰত খাবলৈ পুহিছোঁ মানে, দানাতটো এনেকুৱা, এনেকুৱা দিয়া নহয় মানে চাউল-তাউল কেতিয়াবা ধান অলপ দি দিওঁ। আৰু কেতিয়াবা, এই এনেকুৱাই আৰু, বেছিকৈ বেলেগ নেদ খানা
হেঁ
মানে দানা বেলেগ নেদিওঁ, ঘৰৰ, এ ঘৰত থাকা চ চাউল, এনেকুৱাটো দি দিওঁ আৰু
অ, ঠিকে আছে দিয়ক, এনেকাই পুহিব লাগে জীৱ- জন্তু, আমাৰ পিছত বিপদ কালত বহুত সহায়ো হয় একফালৰ পা।
হয়, হয়, বহুত সহায় হয়।
হেল্ল', অ, মই সেইটোৱে কৈছো। বিপদ কালত আমাৰ একফালৰ পৰা সহায়ো হয় এইবিলাক পুহিলে, হয় নে নহয়?
হয়, হয়। আৰু আপুনি কি কি আঞ্জা ৰান্ধি কিনে ভাল পায়, আৰু কি আপোনাৰ ফেভাৰেইট আঞ্জা কি?
মই কি-কি আঞ্জা ৰান্ধি ভাল পাওঁ, এনেকা মানে বহুত তে আছে। এটাৰ আঞ্জা নাই, যে মই এটা আঞ্জা ৰান্ধি কিনে ভাল পাওঁ। বহুত আছে, যেনেকে মই পনীৰৰ তৰকাৰী, পনীৰৰ যে তৰকাৰী বনায় পনীৰৰ তৰকাৰী বনাই বহুত ভাল পাওঁ, আৰু পনীৰটোত মানে প্ৰটিন থাকে না। প্ৰটিন থাকিলে মানে গাটো শক্তি লাগে।
হয়
আকৌ চয়াবিনৰ তৰকাৰী বনাই ভাল পাওঁ।
হয়
নিজেই বনাও মই, মচলা চচলা বাতি কেনে। আকৌ আপোনা নাৰ এ ফুলকবিৰ তৰকাৰীও বনাই ভাল পাওঁ মানে এনেকা নহয় চবেই বনালো মই কিন্তু মই মানে প্ৰিয় ক'ব গ'লে আৰু দিয়ক কোনটো বনোৱা মাছ হেৰি, পনিৰ বনাই কিনে মানে বোৰ বহুত ভাল
হয়, পনীৰৰ অ তৰকাৰী কেনেকৈ বনায়, আপুনি জনাবচোন।
পনিৰৰ তৰকাৰীটো, পনিৰটো আগতে যেতিয়া মাৰ্কেটৰ পৰা কিনি আনো, পনিৰটো আগত তাক ধুই-চুই কিনে তাক ভাজি লওঁ। ভাজি কিনে অলপ চাইদ কৰি থৈ দিওঁ। তাৰ পিছত যি যি কাটিব লাগে ন' পিয়াজ, জলকীয়া, বিলাহী এইবিলাক কাটি লওঁ কাটি কেনে তাৰপিছত অলপ এ থৈ দিওঁ, তাৰপিছত তাতে অলপ জিৰা লওঁ। আৰু এটা বিলাহী লওঁ। আকৌ অলপ পিয়াজ লওঁ, তাৰপিছত অলপ আপোনাৰ আদা নহৰু লৈ কেনে আপোনাৰ মিক্সি গ্ৰাইণ্ডাৰত কৰোঁ মিক্স কৰি লোৱাৰ পিছত তাৰ এটা পেষ্ট বনাই ল'লো। তাৰ পিছত কেৰাহিত তেল গৰম কৰি কেনে সেই কাটা পিয়াজ, বিলাহী এইবিলাক দি কেনে অলপ ভাজো। পিয়াজটো যেতিয়া অলপ অলপ মানে সোণালী ৰঙৰ হৈ যায়, তেতিয়া মানে কি কৰোঁ এই মছলাটো যে বাতি কেনে থৈছিলো, মানে মিক্সিত মাৰি কেনে থৈছিলে, সেইটো দিওঁ, সে টো দি কিনে মানে অলপ ভাজো ভাজো ভাজো ভাজি ভাজি ভাজি ভাজি এইটো ভাজি থাকিব লাগে মানে তাৰ পিছত এটা এটা মছলাৰ গোন্ধটো যেতিয়া গুচি যায়।
হয়।
মছলা ভাজি ভাজি যাতে মছলাৰ গণ্যত তেতিয়া গুচি যায়। তেতিয়া তাৰ ওপৰৰ পৰা আলু দিওঁ আকৌ আলু দি কিন্তু অলপ টাইম ভাজো আলুটোত মানে মছলাটো সোমাই যায় যেনেকা। না ভাজি ভাজি ভাজি ভাজি ধুনিয়াকে যেতিয়া পুৰা মানে মছলাৰ পৰা তেলটো এৰি দিয়ে না তেতিয়া কি কৰোঁ আপোনাৰ পানী দি দিওঁ, পানী দি কেনে এ আলুটো অলপ সিজিবৰ কাৰণে দিওঁ। কম চে কম ধৰি লওঁক দশ মিনিট মান গেছটো পুৰা বঢ়াই কেনে কেৰাহীটো ঢাকটা লগাই দিওঁ। ঢাকনা লগাই কিনে ঢাকনটো লগাই কেনে অলপ টাইম উতলিবোৰ কানি দিওঁ। তা উতলি উতলি উতলি আপোনাৰ যেতিয়া কি হয় সাহজ আলুটো খিজিছে ন যদি নাই খিজা চামুচে তেনেকা মানে চুইচ চাওঁ। যদি নাই সিজা তেতিয়াহ'লে আকৌ ই দিওঁ আকৌ আপোনাৰ হেৰি এ কি দিওঁ সিজিবৰ কাৰণে দিওঁ বুজিছে তাৰ পিছত আকৌ দশ দশ মিনিট নহয় এইবাৰ মান ধৰি লওঁক চাৰি পাঁচ মিনিটৰ পিছত চাওঁ আলুটো সিজি গ'ল। তাত সিজা পিছত পনিৰটো যে ভাজি থৈছিলো পনিৰটো দি দিওঁ দি কেনে অলপ চলাই দিওঁ। অলপ মানে গাঢ়া কৰি দিওঁ আৰু ঝোল ঝোল নথওঁ মানে। অলপ মানে গ্ৰেভি টাইপত থৈ দিওঁ আৰু মানে অলপ মানে দাঠকে বনাও আৰু পাতলা কে নবনাও। সেনেকা কৰি থৈ দি পিছত হৈ গ'ল আৰু সেইটো আকৌ ভাতৰ লগত খাব পাৰে ৰুটিৰ লগত খাব পাৰে আপোনাৰ মন মৰ্জি দি। আপুনি বনাই কেনে খাব পাৰে দেই চাব পাৰা।
অইলছ চ' ট্ৰাই কৰি চাম। বহুত আ-আপুনি অ', বহুত ভালকে বনাই দিছে অ', মানে বনোৱাটো শিকাই দিলে আৰু মই শুনিলোঁ মানে কেতিয়াবা ট্ৰাই কৰি চাম বনাবলৈ।
অ ময়ো আপোনাৰ সেইটোক আপুনি যোনটো লাওৰ কথা কৈছিলে যে সেই লাওৰ টো মই আকৌ চেষ্টা কৰিম কাৰণ শুন কেনেতো বহুতেই ভাল লাগিছে আপুনি ইমান ভালকে যেতিয়া কৈছে। তাৰ মানে বনাবতো লাগিবই দিয়ক সেইকাৰণে ভাবিছো। আপুনি যোনটো ৰেচিপি কৈছে সেইটো মই বনামেই। আপুনি মোৰ ৰেচিপিটো,
টাইম হৈছে আমাৰ হয় কৰিম কৰিম নিশ্চয় কৰিম।
আপাৰ লগত কথা পাতি কিনে বহুত ভাল লাগিছে দিয়ক থেংক ইউ ধন্যবাদ্